হেলল'ছ!
হেল্ল' অহ হেল্ল'
শুনিছা নে অ শুনিছা
অহ শুনিছো কোৱা অ
কি কৰি কি কি কৰিছা
একো নহয় এইটো ওপৰত বহি আছো আৰু চাদত গৰম ৰুমত থাকিব নোৱাৰে সেইকাৰণে স্বাদতে বহি আছো
উ বহুত গৰম পৰিছে ন
অ থাকিব পৰা নাই আৰু ৰুমত ইমান গৰম
দেখ ন অ মই মানে বহুত গৰম যে মই এনে বহি আছো কলকোতক অ মই খালো তুমি খালা
মই খালোঁ অলপকে কিবা ইমান গৰমত। খাব মন নাছিল তাৰ পিছত।
অ', সেইটো মোৰো মইতো দুপৰীয়া নাখালোঁ।
মইও ৰাতি। মই নাখালোঁ দুপৰীয়া খালোঁ, এতিয়াও খোৱাৰ মন নাছিল অলপে খাই দিলোঁ আৰু। তাৰপিছতো ৰাতি ভোক লাগিব সেইকাৰণে।
মই তোমাক যে বস্তু এটা সুধিম বুলি ভাবি আছিলোঁ জানানে। ৰেচিপি এটা লাগে মোক। এই যে তোমালোকৰ। তোমালোকৰ যে মিস্তি দৈ।
অ'। অ', কোৱা? হেল্ল'। হেল্ল'।
হেল্ল' জানানে দুই বনাবলে মিস্তি দৈ?
অ', জানিছোঁ মানে কেনেকে বনাই আৰু পাৰোঁ আৰু। হেল্ল'।
হেল্ল' তুমি মিষ্টি দৈ।
অ', কোৱা অ', জানো।
অ'।
অ'। হেল্ল' অ', কোৱা।
অ'।
এইটো নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি। সেইটো গাখীৰ আৰু অ', অ'। গাখীৰটো মানে আগতে মানে। ভালকে কিবা কৰিব লাগিব গাখীৰ মানে। এক কেজি গাখীৰৰ লগত এক কেজি পানী মিহলাই। মানে জাল কৰিব লাগিব এইটো ভালকে এক কেজি। পানীৰ লগত যে এক এক কেজি গাখীৰৰ লগত যে এক কেজি পানী দিয়া হৈছে সেইখিনি চব খিনি পানী খিনি লাহে, লাহে। শুকাব লাগে মানে এক-দুই। কেজি দুই কেজি জোগাত এক কেজিয় বনাব লাগিব পানী খিনি চব শুকাব লাগিব। শুৱাৰ পিছত এইটো শুকোৱাৰ। পিছত এইটোত কিবা যদি গাখীৰতটো মানে এইটো ৰঙা কৰিব বিচাৰে আৰু। তেনেহ'লে চেনী, চেনী অক মান এইটো। কেৰাহিত মানে ভাজিব লাগে, চেনিটো ভাজিলে কলা হৈ যায় কালাৰটো। সেইটো কালাৰটো এইটো গাখীৰত। দিলে কালাৰটো ৰঙা হৈ যায়, গাখীৰ এইটো দৈ। পিছত এইটো মিক্স কৰি ভালকে এইটো। মাটিৰ নহ'লে কিবা আৰু বেলেগ মানে পাত্ৰত এইটো মানে। ঢালি ঢাকি ভালকে গৰমত মানে ৰাখি থব লাগে আৰু। কিবা তাতে কিবা সাজ চা বুলি এনেকে কিবা এটা আছে বস্তুটো। এইটো চেহৰ দোকানত পাই আৰু কা
গাখীৰৰ পৰা কিবা হয় আৰু সেইটো সিছানে কি সচা বুলিয়ে কয় আৰু সেইটো মানে দি। উম।
থৈ দিয়ে। এদিন নহ'লে দুদিন তেনেকে থৈ দিয়ে। তাৰপিছতে হৈ যায় আৰু উম
অ তুমি বনোৱা ন বোলো
অঁ মই বনোৱা নাই এতিয়ালৈকে মানে এনেকৈ আৰু দেখা পাইছো আৰু ঘৰতে বনোৱা মানে আমাৰ ঘৰত বনাই ন সেইটোয়ে মানে দেখা পাইছো
অ বাকী তোমালোকে এ কোৱা কোৱা
হা
কি সুধিবা কি সুধিবা কোৱা
তোমাৰ ঘৰত এনে মানে কি কি কি বনাই মিঠা বস্তু আৰু পিঠাবলাক
আমাৰ ঘৰত প বৰ পিঠা বনাই বগা পিঠা বনাই তিল পিঠা বনাই নাৰিকল পিঠা পিঠা বনাই তিলৰ লাডু মুড়িৰ লাডু নাই নাৰিকলৰ লাড়ু তেনেকে ধঢেৰ বনাই মিঠৈ পকা মিঠেও আমাৰ আৰু এটা পিঠা বনাই মইতটো প্ৰায় ভাগেই খাই ভাল পাওঁ কিন্তু আৰু আমাৰ আৰু এটা পিঠা বনাই তোমালোকে চাগে সেইটো খাই পোৱা নাই ভাপত দিয়া পিঠা মমো যেনেকুৱা থাকে ন সেই তেনেকুৱাই আমাৰ আৰু এটা পিঠা বনাই ভাপত দিয়া পিঠা তোালোকে চাগে আজিলৈকে খাই পোৱা নাই সেইটো মানে ম'মতটো যেনেকুৱা থাকে
অ
হেল্ল' ম'ম'টো নিচিনাকে বনোৱা হয় তাৰমানে পিঠাাগুৰি টো খুন্দি তাত অ গুুৰ পুৰুষ নাৰিকল কেতিয়াবা চেনি নাৰিকল দিয়ে নবা কেতিয়াবা অকল গুৰি বনাই তেনেকে আহ তাৰমানে মমৰ নিচিনাকে পিঠাগুৰি খিনি ভাজি তেনেকে মানে অল অলপ হেৰি কৰে আৰু পিঠাগুৰি খিন খিনি মানে পানী দি অকণ মিক্স কৰি লয় অলপ নিমখ চমখ কি তাত আহ তাৰমানে তাৰ যোনটো ভিতৰতো ভিতৰতো গুৰ নাৰিকল নহবা চেন নাৰিকল দি তুমি কিবা উম কৰি আছা নেকি চাওন আহি আছে
ন
উ
অ এইটো মোবাইলৰ পৰা ন এইবোৰ কিবা এনেই মেছেজ আহি আছে আৰু এইটো আমাৰ কলেজৰ গ্ৰুপত মানে এনে কিবা মেছেজ দি আছে সেইটো আহিছে আৰু উম উম
অ অ
কোৱা
বাকী সেই তেনে সেইটো পিঠা বনাই চাবাচোন কেতিয়াবা
অ চাম এতিয়াতো আৰু হস্পিটত আৰু নানে ঘৰত যাই বনাব লাগিব
অ অ বনাবা
উ
কাপ তোলোকৰ ঘৰৰ মানুহৰ চবৰে ভালনে
অ ভালেই আছে
আমিও তোমালোকৰ সেইফালে যাম বুলি ভাবিছিলো বৰপেটা সৰ্থেবাৰী তাত জানো বৰ ধুনীয়া কাহৰ বাচন নাপায় জানো ন
অ পায় অ বৰপেটাত এইটো কাঁহৰ বাচনটো এইটো মানে ফেমাছ হয় ইফালে বৰপেটাটো
অ সেইটো
অৰ্থেব়ী বুলিয়ে কয় অ অ যাবা তাতে নামঘৰ আছে বহুত ডাঙৰ নামঘৰ তাতে
উম গলে তোমালোকৰ ঘৰত সোমাম তেতিয়া তোমাৰ হাত ইলিচ মাছ খাম
খাবা ঠিক আছে মই বনাই খুৱাম
উম ইলিছ মাছ কেনেকে বনোৱা কোৱাচোন
ইলিছমাছ
অ
ইলিষ্টমাছটো বহুত মানে বেলেগ বন পাইালে সৰিয়হৰ লগত বনাব পাৰো নহ'ল বেঙেনাৰ লগত ইফালে আলু দিও বনাব পাৰি ত বেঙেনাটো বনালে আৰু মানে বেঙেনাটো আগতে তে ভাজি ল'ব লাগে ভাজাৰ পিছত এইটো মাছটো অলপকে ভাজি থব ভাজি ভ ভাজিব লাগে তাৰ পিছত অ বেঙেনাটো ভাজি কেনে তাৰপিছত এক জিৰা অলপ দি জিৰা কচা জল এইটো শুকান জলকীয়া টো দি অলপ মচলা চচলা কিবা অ এইটো কেঁচা জলকীয়া এইটো মিক্স
হেল্ল'
মানে ভালকে অলপ ভাজি এইটো অ বেঙে বেঙেনা অ
অ কোৱা
বাজু কেনে পানী দিব লাগে পানী দিয়াৰ পিছত অলপ মানে ভালকে অলপ উতলাই মাছখিনি দি দি অলপ মানে অলপ গ্ৰেভি টাইপ বনালেই হৈ যায়
অ অ তেনেকে বনাই ন কেতিয়াবা মই বনাইছো দিয়া তে মই তোমালৈ ফোন কৰিম দেই যেতিয়া মই বনাম তুমি মোক ভালকে কৈ দিবা হা
এতিয়াতো এতিয়াতো আমাৰ ইয়াতে হোষ্টেলত একো পাহৰিয় গৈ আছো বনাইছিলো ভালেই লাগিছিল বনাব নাপাও নে পাহৰিয়ে গৈ আছো
উম
উম
তোলোকৰ ঘৰৰ ফালে যাব লাগিব মই মাহঁতেও কৈ আছিলে যাম বুলি
আ অ
হেল্ল' তুমি মোলে আজিকালি ফোনেই নকয় কৰা আৰু
অ অলপ বিজি আছো ন ইফালে মানে কলেজত যাব লাগে এইফালে লিখিব দিয়ে পঢ়িব দিয়ে স মানে কোনটো মানে কৰিব পৰা নাই
আমাৰ ঘৰ ফালে হলে হুমাবা
অ অ যাম যাৱৰ ইশ্বা আছে আ ৰু যোৱা নাই কিন্তু সিপিনে
অ'। আমাৰ সেইফালেও ধুনীয়া চাব লগা জেগা আছে।
উম, উম। যাম অ'।
অ'।
তেনেহ'লে থাকা দিয়া আৰু কি কৰিবা ন।
অ', হ'ব দিয়া।
অ', অ', ঠিক আছে অ', অ'।